হেল্লৌ!
অঁ কি কৰিছা?
এ এনেই বহি আছো।
অঁ' চাহ তা খালা?
উমঁ নাই মই চায়ে নাখাওঁ। তুমি?
অঁ অঁ এই খালো বাৰু।
অঁ কিহৰ লগত।
বিস্কুটৰ লগত। বিস্কুট, বিস্কুট খালি চাহ নাখাওঁ যে মই।
অঁ আচ্ছা।
খবৰ খাতি কেনেকুৱা?
খবৰ-খাতি একদম মস্ত, তোমাৰ?
অ' মোৰো ভালেই বাৰু।
উম বাকী আৰু ঘৰৰ মানুহ।
পূজা চলি আছে।
পঢ়া-শুনা চলি আছে বাৰু, এতিয়া খালী জুলাই মাহত কলেজ চলেজ নাই। বাকী তোমাৰ?
উ মোৰ নাই।
অহ' কিয় বা?
মই এৰি দিলো।
অ' এৰি দিলা নে, কিবা বেলেগ ফালে সোমালে কিবা কাৰণত।
নাই সোমোৱা নাই বাৰু ক'তো তেনেকে।
উম।
এনেই থাকো আৰু ঘৰতে যিটি কৰি।
অ' আচ্ছা বাকী এতিয়া খেতি-বাতি।
আহ' খেতি বাতি কৰি আছে বাৰু কৰিব।
অ'।
তোমালোকৰ নকৰে?
আকৌ, আমাৰো এইবাৰ কৰিছো।
অ'।
আলি-চালি দিয়া হৈ গ'ল, তাকে বোকা ৰোৱা হ'ব আৰু, হম।
অ' অকল ধান খেতিয়ে কৰে নে, আৰু বেলেগো কৰে?
বেলেগো কৰে।
অ'।
আকৌ তোমালোকৰ-
আমাৰো কৰো বাৰু। ধান খেতি কৰো আৰু কি বুলি কয় তিহ আকৌ বডি এইবোৰ লগাই থ দি আছে।
অ
হ
আমাৰো একেই, মানে বাৰীত আছে ন বাৰীতে লগোৱা হয় চব বস্তু, হম।
অ
বাকী ভাত পানী?
থিকে আছে বাৰু ভাত পানী বনাইে আছে।
অহ'।
তোমালোকৰ?
আমাৰ বনাই আছো মই।
অ' কি বনাই
উম। বাকী আৰু এতিয়া- হম।
কি কি বনাইছো মানে হেৰি কি বুলি কয়-
দালিটো হৈ গ'ল বাৰু তাকে এতিয়া মায়ে চব্জি কাটি আছে তাকে কি বা কাটিছে তাকে বনাম এতিয়া।
অহ।
উম।
থিকে আছে বাৰু। আমাৰ জানো কি বনাই এতিয়া।
অ।
তো আহ নাই এ মইয়ো।
অহ। উম ত হে।
অ কলেজ বন্ধ চাগে ন?
অ এতিয়া জুলাই মাজে সেইকাৰণে বন্ধ, বন্ধ দিছে।
অঁ কতো ফুৰিব যোৱা নাই।
নাই যোৱা নাই অহাাকালি তাকে যাম বুলি ভাবিছো।
অঁ।
কি হয় হব আৰু। আজি যাম বুলি ভাবিলো কিবা এটা প্ৰব্লেম আছিলে যে সেইকাৰণে নগলো।
অঁ।
বাকী আৰু।
বাকী আৰু।
আৰু কম্পিউটাৰ ক্লাছতো হেৰি শিক্ষন কৰিব পাৰা
অ পাৰি মই কৰা নাই। ভাবিছো হে কৰিম বুলি নাজানো আৰু কি হয়।
দুটা থাকি কিনে কিবা এটা কৰিব পাৰা পাৰিবা।
অঁ! কৰিম বুলি ভাবিছো নজানো আৰু কি হয়। অহ
তাইজেচন দ্বাৰা উম যে আ অ সেই জেয়াবোৰ কৰেটো কোনবা কোনবি
অ
উম
তাকে ভাবিছো আৰু কৰিম বুলি নাজানো আৰু
উম উম কৰিলে নিজৰ কাৰণে ভাল
এডমিচন হৈয়ে আছে চাগে
অ হৈয়ে আছে
অ তুমি কৰা নেকি
উম মই কৰি আছো একমাহ হ'ব আৰু
অ অ অ
লাগে না নিজকে এইটো সেইকাৰণে
অ লাগে বাৰু
উম
নিজৰ কিবা এটা কৰি ললে ভালেই
উম
তাকে আকৌ কাপোৰ চাপোৰো চিলাই থাকো যেতিয়া সময় পাওঁ তেতিয়া যাওঁ ক্লাছ কৰিব
অ এনেই কেইদিনমান কৰাই ক্লাছ
কেইদিন সপ্তাহত তিনদিন হয়
অ
আগতে ডেইলি আছিলে এতিয়া মানে ষ্টুডেণ্ট অলপ বাঢ়িলে যে সেইকাৰণে তিনদিন কৰি দিলে
অঁ অ
উম এনেতো আগতে ডেইলিয়ে আছিলে পুৰা সপ্তাহটোৱে চান ডেটো এৰি কিনে
অ
উম
আকৌ হেৰি কি বুলি কয় আকৌ তুমিওতো শিকি আছিলা বোলে ক্টিং কি হ'ল। হেল্ল' নাই মাত ছাত নাই যে। উ হেল্ল' উম